হেল্ল'।
হেল্ল' শুনি পাইছে?
অঁ' শুনি পাইছোঁ।
অঁ' পাইছোঁ বাৰু মই। কিবা কৰি আছে?
ভালে আছা, না আছো দিয়া এনেই আৰু বহি আছোঁ, অলপ বৰষুণ-চৰষুণ পৰি
আমাৰ এইয়াতো এ একেই বাৰু বৰষুণ দিছে বাৰু গৰমটো কমিছেগৈ অলপ।
গৰমটো কমিছে কিন্তু ভাল হৈছে।
অঁ' ঘামিছেগে, এইপিনে এই ঘৰৰ ভিতৰ বিলাকত তাক খুব গৰম হৈছে মানে।
অঁ' খুব গৰম হৈছে। যোৱকালি যে ইমান টেম্পাৰচাৰ বেছি আছিলে।
হয় হয়।
মানে গৰমৰ পৰিমাণটো বহুত বৃদ্ধি পাই গৈছে প্ৰত্যেক বছৰতে ন'।
অঁ', প্ৰতেক বছৰে, গছ কাটিছে বহুত মানুহ বিলাকে।
হয়। এই তাকেইটো গছ-গছনিৰ কাৰণে প' এইটো মানে- গছ পৰি-পৰিমণতটো কমি গৈছে বহুতখিনি কমিছেতো সেইটো কাৰণে হ'ব পাৰে।
তাৰ আ-আমাৰ মানুহবিলাকে নহয় গছবিলাক কাটি হে ভাল পায় ভাল, ৰুই ভাল নাপায়।
কোন খিনিত?
গছ বিলাক কাটি ভাল
অঁ', কাটি পেলাই মানুহবোৰ নেকি।
উমঁ, মানুহবোৰ।
তাকেতো, এতিয়া মানে গছ যিমানখিনি ৰুব লাগে তা'তকৈ বেছি পৰিমানে কাটি- পেলাই আকৌ। মানে ৰুবলৈ হে- নুৰুলেও মানে অঁ', ভালকে মানে তাক সজাই ৰাখিব ভালকে ৰাখিব লাগে নাৰ্চাৰি কৰিব লাগে।
অঁহ', এই নাৰ্চাৰি খেতি বিলাক
হয়, মানে গছ-গছনি সঁচাকে বহুতখিনি প্ৰটেক্ট কৰেতটো গৰমৰ কাৰণে। গৰমৰ পৰা- মানে এতিয়া কি হয় মই টাউনত কেতিয়াবা থাকো টাউনৰ পৰা যেতিয়া ঘৰলৈ যাওঁ গে- তেতিয়া মানে মই ঘৰলৈ গ'লে মানে এটা ফ্ৰিজত সোমাই দি যোৱা নিচিনা হয়, মানে এ চিত- গাড়ীত যেনেকে এ চিৰ ভিতৰত সোমাই থাকিলে এটা ঠাণ্ডা হয় যে- ঠিক তেনেকুৱাকে মানে- বাইকত গ'লে গাঁৱৰ-গাঁৱৰ অঞ্চললৈ গ'লে মানে ঠাণ্ডা অনুভৱ হয় মানে বহুত টাণ্ডা হৈ যায়।
অ।
মানে অনুভৱ তাতেই মানে পাৰ্থক্যটো গম পোৱা যায় মানে। গৰমৰ হয়। হয়।
কমি গৈছে ন' আমাৰ সেই অনুভাৱে আকৌ মানে ৰোৱাও নাই।
হয়, তাকে। গৰমৰ পৰিমাণ বাঢ়ি গৈ আছে বাৰু, বেলেগ জেগাতো বহুতখিনি হৈছে।
অঁ', বেলেগ জেগাতো বহুত আৰু কিছুমান ঠাইত জানা বৰষুণ পৰা নাই। কিছুমান ঠাইত
অঁ', -বৰষুণ পৰা নাই হয়। মানে এইটো- বাৰসাইমটো মানে একদম হেৰুৱাই পেলাইছে, পৰিৱেশৰ যিটো মানে- সেইটোৱে সেইটোক মানে মিলাব পৰা নাই তেনেকুৱা হৈ আছে। বৰষুণ দিলেও মানে ইমানেই দিয়ে একদম অসহ্যকৰ হৈ গৈছে তেনেকুৱা। বতাহ বলিলেও তেনেকুৱাকৈ স্পীড হয় বহুত।
তেনেকে কাম-চাম হৈ আহিছিলে, আজিকালি মানুহ বিলাকে এ চি ফেন
হয়, এইটো কাৰণে অঁ', পৰিৱেশবোৰ নিমিলা হৈ গৈছে তো। তেতিয়া গাড়ীত গ'লে আপোনাৰ বাহিৰত যেতিয়া ওলাইগৈ আপোনাৰ ফিলিংছটো বহুত বেলেগ হৈ যায় অনুভৱটো।
অ'।
তেনেকৈও মানে নিজকে মানে খাপ খাবই পৰা নাই শৰীৰটো মানে- সমযোজন কৰিব পৰা নাই পৰিৱেশবিলাকৰ লগত।
তাৰমানে কি হৈছে জানা এতিয়া গৰম লাগিলে টো ফ্ৰীজৰ পৰা উলিয়াই পানী খাই দিলো।
খাই দিলো হয় এইটোৱে।
আকৌ জৰে দিব তেনকা। এইটো নিমিলেতো, এতিয়া আপোনাৰ শৰীৰটো পূৰা গৰম হৈ থাকে তাতে আকৌ একদম ঠাণ্ডা পানী খাই দিয়া হয়।
উম।
তেনেকে মানে সেইটো নিমিলা হৈছে। তাকেইতো সেইটো এতিয়া কি কৰা যায় জানো এতিয়া মানে আমিও মানে চবে অকল চৰকাৰকে মানে এইবোৰ দোষীলে নহ'ব মানে। গছ-গছনি ৰোৱাবোৰ এতিয়া মানে গোটেই সমাজখন প্ৰত্যেকজন ব্যক্তিয়ে মানে চিন্তা কৰিব ল লাগিব মানে।
লাগিব যে, আমি এডাল গছ কাটিলে তাৰ ঠাইত কিমানটা ৰুব লাগিব, লাগিব নহলে প্ৰব্লেম আছে দেই। আহি থাকা বেলেগ
এতিয়া মানে এইটো চাওকচোন, এতিয়া গাঁও অঞ্চল আৰু চহৰ অঞ্চল বহুত পাৰ্থক্য নহয় জানো। তাৰ পৰাই বুজি পাও, পোৱা যায় যে। গছ-গছনি যে নাথাকিলে কিমান যে গৰমৰ প্ৰভাৱটো বেছি হৈ গৈ আছে বুলি।
অ'।
সেইটোৱে ন। তেনেকুৱা।
খোৱা পানী অভাৱ হ'ব, বৰষুণ কমিব, খোৱা পানী অভাৱ হ'ব, ভূমণ্ডলৰ পানীটো কমি গ'লে। যেতিয়া পানীটো কমি যাব, বৰিং কৰি থাকে আজিকালি চহৰৰ মানুহ বিলাকে।
হয়, তাকে বৰষুণ পানী মানে তললৈ যাব পৰা নাই নহয় এতিয়া, কনক্ৰিট হৈ গৈছে গোটেইবোৰ। এতিয়া গ্ৰাউণৰ পানী মানে ভিতৰৰ যিবিলাক পানী এইটো পৰিমাণ কমি গৈছে।
এনেকে হ'লে বৰ দিগদাৰ হব দেই।
বহুতখিনি দিগদাৰ, বহুতখিনি দিগদাৰ তাৰ কাৰণে বহুত চিন্তনীয় বিষ ষয় হৈছে মানে, এইটো কাণে এতিয়া আমি প্ৰত্যক জন মানুহে মানে চিন্তা কৰিব লাগিব। গছ-গছনি কট টাৰ পৰা দূৰত থাকিব লাগিব আৰু কিছুমান মানে তেনেকে ফেক্টৰীৰো এটা দুৱা আৰু ৰাসায়নিক সাৰৰ এইবিলাক মানে বায়ুৰ লগত মিহলি হয়তো আৰু ডাঠ হৈ যায় চাগে ঘনত্বটো বেছি হৈ যায়।
আৰু এটা কথা গম পোৱা নাই, এই ইটাৰ ভাটা যে খোলে যে, এই ইটাৰ ভাটা এনেকুৱা জেগাত চলিবলৈ মানুহৰ জনবসতি নাথাকে। মোৰ জেগাত এনেকুৱা কৰিলে
অ' এই এইটোতো বহুত প্ৰদূষণ কৰে নহয় ন।
অ' এইকাৰণে আমাৰ গৈছে গৈ ইটাৰ ভাটা বিলাক হোৱাৰ কাৰণে।
তাকে, গোটেই ইটা মানে অকল এদিন দুদিন নহয় গোটেই মাহটো চলি থাকে। গোটেই মাহটো তে আপোনাৰ কয়লা জ্বলাই থাকিব চ তেনেকুৱা ফলতে এইবোৰ হৈছে। গৰমৰ গোটেই ভাৱটোৱে ওলাই যায় এই ভাৱ বস্তু বিলাকতো ক'ত যাব গে নো? আমাৰ পৰিৱেশতে এইটো ক'বাত ক'বাত হ'লে।
হয়। তাকে তেনেকুৱা কিবা কাম কৰিম বুলি ভাবিছে নেকি আপুনি?
অ', মই এনেকুৱা ভাবিছোঁ।
মানে পৰিৱেশৰ বিষয়ে হয়। এই তেনেকুৱা ধৰণৰ সজাগতামূলক কিছুমান আমি প্ৰত্যেকটো মানে কথা কওঁতে বা যিকোনো কথা পাতোতেই এই বিষয়ে আমি মানে ক-ক'ব লাগে। হয় নহয়?
অ', অ'।
মানে বেলেগ কথা আলোচনাতকৈ আমি পৰিৱেশৰ বিষয়ে সচেতন হ'ব লাগে মানে।
হ'ব লাগে ঠিকেই কৈছা নহ'লে আমাৰ এদিন ৰাজ্যখনো
অ', বহুত খিনি ৰাজস্থান নিচিনা হৈ যাবগে।
বৰষুণৰ পৰিমণতটো বহুত কমি গ'লতো এতিয়া বৰষুণ দিলেও মানে ইমান দিয়ে যে আপোনাৰ একদম অসহ্যকৰ তেনেকুৱা মানে। আৰু
এতিয়া এই আগৰ নিচিনা শ্বিলং নাই। গ'ম পাইছা শ্বিলঙত এতিয়া গছ-চছ শ্বিলঙৰ পৰিৱেশ বেলেগ
তাতো বেলেগ হৈ গ'ল ন'?
অ', তাত তেনেকুৱা কৰিলি মানুহ বিলাক এনেকুৱা ইমান
ইমান অতিষ্ট হৈ গৈছে হয়, এই নহ'লেতো তাত এই জুলাই মাহত পুৰা ঠাণ্ডা ঠাণ্ডা পৰেতো, আমি এবাৰ গৈছিলো তাত। গৈ মানে টান জুলাই মাহত আপোনাৰ এই গুৱাহাটীত গুৱাহাটীৰ পৰাতো কিমান দূৰনো এক হানড্ৰেড কিলোমিটাৰ চেৰা তাত মানে আপোনাৰ মানে কম্বল ল'ব লগা হৈছে মানে ইমানে ঠাণ্ডা। চাওকচোন। তেনেহ'লে চাওকচোন এতিয়া গছ-গছনি থকা আৰু নথকা জেগাত কিমান পাৰ্থক্য আমি অনুভৱ কৰিব পাৰো।
ত' কিমান জৰুৰী চাগে এইটো বহুত এটা গুৰুত্বপূৰ্ণ বিষয় হৈছেগে।
এইটো কিন্তু আমি সচেতন ৰাইজে যদি অকমান জনসমগ
এইটো মানে প্ৰত্যেকজন ব্যক্তিয়টো মানে অনুভৱ কৰিবলগীয়া কথা।
শ্বিলংত। দাওকি ফালে গৈছিল বাইক চলাব নোৱাৰি জানা দিনত।
হয়, অ'।
এনেকুৱা এখন ওপৰত মানে
বেলেগ হৈ গৈছে হয়, আগৰ শ্বিলং নাইগে অ'। তেনেকুৱাকে নাই তত তেনেকে পৰিৱেশবোৰ মানে মানুহে এইবিলাক ধ্বংস কৰি লৈ গৈছে এফালৰ পৰা।
অ'।
ত' এইটো কাৰণে সঁচাকে প্ৰত্যেকটো কথাতে আমি এইবিলাক বহুত গুৰুত্ব দিব লাগিব। চৰকাৰেও তাৰ পৰা তাৰ এইটো বিষয়ে ল'ব লাগে কিছুমান কাম।
অ'।
সজাগতা পাতে, কিন্তু আজিকালি কি হৈছে বিশ্ব পৰিৱেশ দিৱসত আপোনাৰ গছ-পুলি নামতহে এইটো পালন কৰে, মানে গছ-পুলি ৰোৱা নহয় গছ-পুলি মৰা মৰোৱা এটা পৰিৱেশ কিবা দিৱসে হৈছে তাত, তেনেকুৱা ধৰণৰ হৈছে মানে আপোনাৰ জীয়াই থকা পুলিটোকে উঘালি আনি পেলাই এটা ফটো মাৰিবৰ কাৰণে আজিকালি কি হৈছে এটা ট্ৰেণ্ড চলিছে। তাতে ৰুই দিয়ে কিন্তু দুদিনৰ পিছত আপোনাৰ চাব পুলিবোৰ গোটেই মৰহি যাব, মৰি যায়গে। কিন্তু য'ত আছিলে জেগা এই এই জেগাটোতে মানে তাতে ৰাখি পেলাই ধুনীয়াকে নাৰ্চাৰ কৰা হ'লে বেছি মানে লাভ হ'লে হয়। কিন্তু আজিকালি কি হয়, ফটো এইবিলাক মানে ফেশ্বনৰ কিবা হৈ গৈছে।
সেইটো কাৰণে মানে
অ', তাৰ মানে
আপোনাৰ আৱাজটো ভালকৈ আহা নাই।
এই গছ কেইজোপা ৰোৱাৰ সময়তহে থাকে মানে।
হয়, নামতহে থাকে এইটো মানে কামত আপোনাৰ কাম নিদিয়ে। সেই তেনেকুৱা হৈছে মানে। এতিয়া আমাৰ এই মই স্কুলতে মানে, স্কুলত কি হৈছে আপোনাৰ আজি পাঁচ বছৰমান হ'ল। পাঁচ বছৰত এজোপা গছো আমি মানে জীয়াই ৰাখি প্ৰায় গোটেই আমাৰ ষ্টাফবোৰো এই বিষয়ত ইমান এৱাৰনেছ অনা নাই। এতিয়া মই অকলে কৰিলে কি হ'ব, গোটেই স্কুলত থাকো স্কুলত থাকোতে সেইটো কৰিব পাৰি। যেতিয়া ঘৰত গুচি যাওঁগে আকৌ তেতিয়া গোটেই গৰু-ছাগলী সোমাই পেলাই খাই দিয়ে তেনেকুৱা।
এই আজিকালি ভাল পছা স্কুলত যেতিয়া তোমাৰ এইয়া মেইন
হয়।
ল'ৰা-ছোৱালী বিলাকে আৰু ঘৰুৱা বস্তু।
হয়, এইবিলাকতো বহুত তেনেকেইতো কৰিব পাৰি আমি।
লৰা-ছোৱালি বিলাকেতো
হয়।
ঠিক আছে দিয়া, ৰাখিছো দিয়া।
তাকে আপোনাৰ আৱাজটো ইমান অহা নাই, ভালকে অহা নাই।
শুনা পাইছানে?
পাইছো পাইছো এতিয়া, মানে ইমান স্পষ্ট হোৱা নাই টুকুৰা মুকুৰাকে আছে।
ঠিক আছে দিয়া, ৰাখিছো দিয়া আজিলে।
অ', অ'।